হয়', নমস্কাৰ।
হেল্ল' নমস্কাৰ হয় কওক।
শুনিছে আপুনি।
হয়, শুনি আছোঁ কওক।
হেল্ল', হয়।
হয়, শুনি আছো কওক আপুনি, নাই, নাই, মই ব্যস্ত নাই। নাই, নাই, নাই।
ধন্যবাদ আপোনাৰ পৰা কথা জানিব বিচাৰিছিলো, ভ্ৰমণৰ বিষয়ে।
হয়, হয়, ভ্ৰমণ হয়, নিশ্চয় নিশ্চয়।
হয়, হয়, ঠিক আছে, মানে কি। আমি, অ', ভ্ৰমণ মানে কি বুজো? আপুনি এনেই ক'ব পাৰিব নেকি মানে? ভ্ৰমণ কেনেকুৱা বা কি বস্তু, ভ্ৰমণটো ক'ব পাৰিব নেকি আপুনি?
হয়, নিশ্চয়। আচলতে আমি যিবিলাক ধৰক, নতুন ঠাই আছে নতুন ঠাই বিলাক আমি চাবলৈ যাওঁ, বা জ্ঞান আহৰণ কৰিবলৈ যাওঁ, বা বিশ্ৰাম ল'বলৈ যাওঁ। এই যোৱাতে ধৰক আমি যাত্ৰা কৰি যাব লাগে, এই গোটেই বিষয়টোকে এটা ভ্ৰমণ বুলি কোৱা হয়। অৰ্থাৎ মানে আমি নতুন ঠাই যাবলৈ, বা নতুন জ্ঞান আহৰণ কৰিবলৈ বা বিশ্ৰাম ল'বলৈ যোৱা নতুন যাত্ৰাক
হয়, হয়, হয়, হয়, সুন্দৰ অতি সুন্দৰকে কৈছে আপুনি, অ'। ধন্যবাদ, অ', হয়, আমি। অ', ভ্ৰমণ মানে কিয় কৰো? বা ভ্ৰমণ কি, ভ্ৰমণক গুৰুত্ব গুৰুত্বপূৰ্ণ কি আছে, মানে কি কাৰণে আমি ভ্ৰমণ কৰো? আপুনি
হয়, হয়, হয়, নিশ্চয় ভ্ৰমণ। হয়, ভ্ৰমণ অতি এটা গুৰুত্বপূৰ্ণ বিষয়, মানে আমি ধৰক যিহেতু টো আমি এটা জাগাত বাস কৰোঁ, এটা জাগাত থাকোঁ, ত' আমি অকল এট এটা জাগাত থাকি বা এটা বা ঠাইত থাকি, আমি অকল এটা সংস্কৃতিৰ বিষয়ে জানিব পাৰিম, বা কিছু সেইখিনিৰ বিষয়ে জানিব পাৰিম, যেতিয়া আমি ভ্ৰমণ কৰিম ভ্ৰমণ কৰিলে, আমি যি টো জাগাত যাম, সেই জাগাৰ আমি মানুহৰ বিষয় জানিব পাৰিম, সেই জাগাৰ আমি সংছ কিতিৰ বিষয়ে জানিব পাৰিম, সেই জাগাৰ আমি প্ৰ-প্ৰকৃতিৰ বিষয়ে জ জানিব পাৰিম। লগতে, আজিকালি মানুহ বহুত কৃত্ৰিম হৈ গৈছে, ত' যেতিয়াই আমি অলপ। ওলাই যাওঁ প্ৰকৃতিৰ মাজলৈ, বেলেগ ঠাইলৈ। ত' আমাৰ মন বিলাক বহুত পাতল হৈ যায়, ত' সেইকাৰণে আমি, মন পাতল কৰিবলৈ, ভ্ৰমণ কৰাটো আমাৰ অতি জৰুৰী।
হয়, হয়, হয়, হয়, সুন্দৰ কথা কৈছে আপুনি, অ', ভাল লাগিল কথা পাত তি আপোনাৰ লগত, অ', আৰু অকনমান কওক টাইম ল'ব বিচাৰিছো। অ', আপোনাৰ পৰা হয়, হয়, ভ্ৰমণলৈ মানে আমি যে যেতিয়া ভ্ৰমণ কৰিবলৈ যাও, মানে ভ্ৰমণ কৰিবলৈ। যাওঁতে আমি মানে, কেনে, কি, কি, ব ব কি, কি বিষয়ত আমি গুৰুত গুৰুত্ব দিব লাগে মানে, কেনেকুৱা বা কি প্ৰস্তুতি কৰিব লাগে। অকনমান আপুনি কৈ দিব পাৰিব নেকি? হয়।
হয়, আচলতে ভ্ৰমণ কৰিবলৈ প্ৰথম কথা হ'ল, প্ৰস্তুতি বা কিবা হোৱাৰ আগত আমাৰ সকলোতকৈ। আচ মানে গুৰুত্বপূৰ্ণ কথাটো হৈছে, প্ৰথমতে নিজৰ ফালৰ পৰা ইচ্ছা লাগিব। যদি নিজৰ, নিজৰ, ফালৰ পৰা। ইচ্ছা আছে, তেতিয়া হ'লে আমি কেইটামান পৰা, সাৱ-সাৱধানতা অৱলম্বন কৰিব লাগিব। যেনেতে তেনেকেনে গ'লেও নহ'ব। ত' গতিকে আমি ভ্ৰমণ কৰিব গ'লে আমি য'ত ভ্ৰমণ কৰিব যাম, তাৰ বিষয় প্ৰথমতে আমি জানি ল'ব লাগিব। এটা সম্পূৰ্ণ আমি এটা পৰিকল্পনা কৰিব লাগিব। আমি কেতিয়া যাম, কেনেকে যাম, কিমান দিন থাকিম, কেতিয়া আহিম গোটেইখিনি এটা আমি সম্পূৰ্ণ পৰিকল্প কল্পন্না কৰি ল'ব লাগিব। ত', সম্পূৰ্ণ পৰিকল্পনাতো কৰি ললে আমি অসুবিধাৰ সন্মুখীন হোৱাৰ খুবেই চান্স কম থাকে। ত', যেতিয়া আমি পৰিকল্পনাৰ অবিহনে যাম। তেত তেতিয়া আমাৰ বিভিন্ন অসুবিধাৰ সন্মুখীন আমি হ'ব পাৰো। গতিকে আমি এটা সুপৰিকল্প-প-পৰিকল্পনা কৰিহে ভ্ৰমণ কৰিব লাগে। লগতে আমি ভ্ৰমণ গ'লে, কিছুমান আমাৰ লগত প্ৰয়োজনীয় সামগ্ৰী লৈ যাব লাগে। হঠাৎ কিবা যাতে আমাৰ এটা আ তৎকালীন ঊ সুবিধাৰ কাৰণে আমি, আহ সৰু সৰু কিছুমান সামগ্ৰী নিজৰ ভালৰ কাৰ অসুবিধাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো। গতিকে কিছুমান আমি সামগ্ৰীৰ লগত লৈ যাব লাগে ভ্ৰমণ গলে।
হয়, হয়, হয়। সুন্দৰ কথা হৈছে আপুনি। হয়, হয়।
অ'। আৰু লগতে তাতকৈ এটা ইম, হয়, মই আৰু এটা কথা কওঁ। আ', তাতকৈ আৰু এটা গুৰু গুৰুত্বপূৰ্ণ হৈছে কথা আজিকালি ভ্ৰমণ বিলাক কৰিব যাওঁ। আমি তাত খানা খাওঁ, কিবা খাওঁ এনেকুৱা কৰো, কৰাৰ পিছত তাতে আমি কিছুমান লেতেৰা বস্তু উৎপন্ন হয়। যাতে আমি সেই লেতেৰা জাগা, সেইবিলাক আমি চাফা কৰি কিনে, লেতেৰা বস্তুবিলাক আমি অ', আমি সেই বিপ, ডাষ্টবিনত ব্যব
হয়, হয়, হয়।
ত' সেইটো আমি কৰিব লাগে যাতে, লেতেৰা বস্তুবিলাক তাতে সনেকে পৰি থাকে, লেতেৰা কৰি থৈ আহিব নেলাগে। সেইবিলাক আমি ব্যৱহাৰত, মানে ডাষ্টবিনত থৈ, থৈ দিব লাগে।
হয়, হয়, সুন্দৰ কথা কৈছে আপুনি। খুবেই ভাল কথা কৈছে এটা। অ', বাকী মই আৰু এটা কথা জানিব বিচাৰিছো আপোনাৰ পৰা, আহ যেতিয়া আপুনি এ', অপ ভ্ৰমণ কৰে। মানে, সেই যিডখৰ ঠাইত আপুনি ভ্ৰমণ কৰিব, আও সেইডখৰ ঠাই আপুনি এ', যায় আগতে আকৌ জানি ল'ব বিচাৰেনে?
হয়, হয়। আগতীয়াকৈ জানিল, জানি ল'ব বিচাৰো মানে একদম এইটো এটা গুৰুত্বপূৰ্ণ কথা। আমি ভ্ৰমণ ক'ত যাম, কিয় যাম, সেইটো আমি আগতীয়াকৈ জানি লব, জানি লওক। হ'ব লাগিব। নহ'লে আমাৰ অসুবিধাৰ সন্মুখীন হোৱা চান্স থাকিব আমাৰ।
হয়, হয়, হয়, হয়, হয়, হয়, হয়, হয়। বহুত ভাল কথা কৈছে আপুনি। অ', মই আপোনাক আহ তাৰে মাজতে এটা আহ ডাঙৰ কুৱেশ্যন, প্ৰশ্ন কৰিব বিচাৰিছোঁ, যে এ', ধৰি লওক অ'। আমাৰ আজিকালি ভ্ৰমণৰ যিটো পৰ্যটহোনস্তলী। সেই পৰ্যটনস্থলীটোৰ ওপৰ আমাৰ আহ, অ', অৰ্থনীতিক ফাল পিনে বহুত অ', আগবাঢ়ি গৈছে। মানে আহ বিভিন্ন দেশ বিদেশৰ পৰা প- ভ্ৰমণকাৰী আহে আৰু পৰ্যটক স্থলীবিলাক দৰ্শন কৰে। আৰু দৰ্শন কৰাৰ ফলত আমাৰ অৰ্থনীতিৰো কিছু বৰঙণি এ', হয়। আৰু তাত তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে?
হয়, হয়। বৰ্তমান এইটো এটা ভাল বিষয় হৈছে। ধৰক বাহিৰৰ পৰা মানুহ আহিলে, তাত থকা যি-যিটো জোগা থাকিব, সেই যাগাৰ স্থানীয় লোকসকলৰ কিছু মানে ব্যৱসায় হয়। ত', তেনেকে বহুত মানুহ কৰ্মসং স্থাপিত হৈছে, লগতে- আমাৰ এটা, নিজৰ যাগাৰ এটা, আমাৰ কি হয় নাম হয়, ই বাহিৰৰ পৰা আহিছে। সেই ত' গতিকে বাহিৰৰ পৰা মানুহ আহিব। আহে যিহেতু আমি জানো সেইটো কথা। গতিকে আমাৰ আশে-পাশে যি বিলাক যাগা আছে- এনেকুৱা পৰ্যটনস্থলী যিবিলাক আছে, ত' সেইবিলাক আমি একদম- পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু একদম- সুন্দৰকে ৰাখিব লাগে। যাতে মানে তা'ত মানে বেলেগে আহি কিনে আঙুলি উঠাব নোৱাৰে, যে এইটো
হয়-হয়, ভাল পায় হয়, সুন্দৰ ব্যৱস্থা এইবিলাক পায়, হয়-হয়-হয়। হয়-হয়, হৈছে। হয়, তাৰে মাজতে আপোনাক- পুনৰ এটি মই কুৱেশ্যন কৰো যে আহ', -আমি যে- ভ্ৰমণ কৰোঁ, মানে ভ্ৰমণ কৰা- তাৰ পিছত আমাৰ কিছুমান আহ' উপকাৰ হয়, মানে ধৰি লওঁক আমাৰ- কেতিয়াবা কিবা প্ৰব্লেম বা অসুবিধা চলি থাকে তাৰে মাজত আমি ভ্ৰমণ কৰি দিলো। পিছত আমাৰ মনতটো ভাল লাগিব, মানে কি কাৰণত ভাল লাগে বা কি কাৰণত আমি- সেই- আহ', উ' আনন্দ খিনি লাভ কৰিব পাৰোঁ, আপুনি অকণমান জনাব পাৰিব নে?
হয়, আচলতে আমাৰ প্ৰতিটো ভ্ৰমণে এটা নতুন- নতুন-নতুন অভিজ্ঞতা, অভিজ্ঞতা দিয়ে আমাক। হাঁ, আমাক প্ৰতিটো ভ্ৰমণে আমাক এটা অভিজ্ঞতা দিয়ে আৰু অভিজ্ঞতাৰ কোনো- কোনো মানে পজিটিভ বা নিগেটিভ চাইড নাথাকে। ত' অভিজ্ঞতাটো সদায় অভিজ্ঞতাই হয়।
হয়-হয়-হয়, হয়।
এটা পাম সদায়, ত' তাৰ পিছতো আমাৰ আমি যেতিয়া নতুন ঠাই দেখা পাম। নতুন ঠাই দেখিলে আমাৰ মনটো ভাল লাগিব। নতুন মানুহৰ লগত কথা পাতিলে আমাৰ নতুন জ্ঞান বৃদ্ধি হ'ব। ত' এনেকে নতুন-নতুন জাগা দেখা- নতুন-নতুন সংস্কৃতি দেখা পাই আমাৰ আগতকৈ জ্ঞান পৰিৱেশটো বৃদ্ধি হ'ব। ত' জ্ঞানৰ- পৰিৱেশটো বৃদ্ধি হ'লে আমাৰ কিছু নহয়, কিছু আমাৰ ভাল লাগিবই।
হয়-হয়-হয়-হয়, হয় ধন্যবাদ। হয়-হয়, হয়, ত' এতিয়া মই আপোনাক আহ', আৰু এটা কথা সুধিব বিচাৰিছো যে আহ', - অসমৰ লগতে আমাৰ বিভিন্ন ৰাজ্যত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন- আহ', -পৰ্যটক স্থান আছে আৰু সেই স্থান বিলাকৰ বিষয়ে আপুনি- মানে নাম বিলাকৰ বিষয়ে আপুনি অকণমান ক'ব পাৰিব নেকি মানে কোনখন ৰাজ্যত কেনেকুৱা ধৰণৰ পৰ্যটকস্থলী আছে?
হয়-হয়। এনেইতো পৰ্যটনস্থলী বহুতেই আছে তাৰ ভিতৰত মই কিছুমান ভাল লগা- অঞ্চল কাম আমাৰ যিটো আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যিটো আছে- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত, সেইটো এটা বহুত ভাল পৰ্যটনস্থলী হয়। তাৰপিছত আছে আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত আছে আমাৰ- আহ', ওৰাং ৰাষ্ট্ৰীয় উদ্যান, হাফলং আছে, হাফলঙত বহুত ভাল লগা, ভাল লগা জেগা আছে। অসমৰ হাফলঙৰ পাহাৰীয়া ঠাই আছে। হাফ, হয়-হয়। বহুত নিজৰা আছে, বহুত পাহাৰ আছে, এনেকুৱা বহুত ভাল লগা, ভাল লগা দৃশ্য আছে। তেনেকে আমাৰ এটা গুৱাহাটীত আমাৰ নীলাচল পৰ্বত- এটা মন্দিৰ আছে কামাখ্যা মন্দিৰ, তা'তো বহুত মানে মানুহ। হয়, তা'তো বহুত এটা পৰ্যটনস্থলী টাইপ গঢ়ি উঠিছে, সেই- টো এটা। লগতে এনেকুৱা বহুত- জাগা আছে যিবিলাক মানে আমাৰ নতুন নতুন মানে এনেকে গঢ়ি উঠিছে ভাল পৰ্যটন সলী গঢ়ি উঠিছে তাৰে ভিতৰত এইটোয়ে মোৰ কেইটামান কামাইক আ আমাৰ এই কি কলো কাজিৰঙা ৰাষ্ট্ৰীয়ৰ উদ্যান মানাস ৰাষ্ট্ৰীয় উদ্যান ন ওৰাং ৰাষ্ট্ৰীয় উদ্যান এইকেইটা একচুৱেলি মানে বিখ্যাত আৰু।
হয় হয় হয় হয় হয় হয় ধন্যবাদ আপুনি আহ যিখিনি কৈছে খুব ভাল কথা কৈছে তাৰে মাজতে মই আপোনাক আহ আৰু এটা প প্ৰশ্ন কৰিব বিচাৰো যে আপুনি আহ অসমৰ ওচৰে পাছৰে থকা আহ কি কিছুমান দেশ ভ্ৰমণ কৰি পাইছে নেকি যিবিলাক চুবুৰীয়া দেশ আছে সেইব দেশবিলাক।
হয় হয় মই আমাৰ হয়। চুবুৰীয়া দেশ হিচাপে মই বেলেগ আ দূৰৰ দোশ দেশত যাই পোৱা নাই মই এইখনতে যাই পাইছো ভূত টানত যাই পাইছো ত' ভূটানত যাই মোৰ খুবেই ভাল লাগিছে তাত এটাু সুন্দৰ হো কীয়া নিয়ম আছে
হয় হয় হয়
এটা কথা গুৰ ত্ব গুৰুত্ব দিব লাগে যেতিয়া আমি এঠাইৰ পৰা আন ঠাইলৈ যাম আমি ভ্ৰমণ কৰিব যাম ত' আমাৰ ইয়াতে যি- টো নিয়ম কানুন চলে ত বেলেগত সেইটো নিয়ম কানুন নচলিব ও পাৰে ত গতিকে বেলেগ টো নিয়ম কানুনটোক আমি তাত গৈ কিনে সেইটোক আমি সন্মান কৰিব লাগিব তাত গৈ কিনে আমি এইটো কৰিলেও নহব যে আমাৰ তাতে এইটো নিয়ম নহয় ত' ইয়াতে মই কিয় মানিম ত' বেলেগত গ'লে সদায় বেলেগৰ নিয়ম বিলাক মানি চলিব লাগে ত' মই তেনেকে ভূটানত গৈছিলো ভূটানৰ নিয়মবিলাক মানি চলিছোঁ তাত গৈ খুবেই ভাল লাগিছে তাত সুন্দৰ এটা পৰিৱেশ আছে সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখে সকলো মানুহ বিলাক তাৰ মৰমিয়াল হয় এনেকে মই ভূটানত যায় ভূটানত যাই মোৰ খুবেই ভাল লগিছ তেহৰ বাহিৰত আৰু বহুত যাই ঠাইত যাব মন আছে। যদিও এতিয়ালৈ যাব পৰা নাই বহুত কিছুমান অসুবিধাৰ কাৰণে যেতিয়াই সময় সুবিধা মিলে মই তেতিয়াই নিশ্চয় আৰু বাহিৰত যাম।
হয় হয় হয় হয়।
আপুনি আপুনি হয় আপুনি গৈছেনে নাই ভূটানত
হয় হয় মই ভূটান মই দুবাৰ তিনিবাৰ ভূটানলৈ গৈছো কিন্তু মই ভূটান খন সম্পূৰ্ণৰূপে ভ্ৰমণ কৰিব নোৱাৰিলো কাৰণ সমৰো সুবিধা থাকিল আ তাৰ লগতে যিখিনি ভ্ৰমণ কৰিছোঁ খুবেই ভাল লাগিছিলে আৰু তাত নিয়ম নিত টি বিলাক বা আপোনাৰ জাগা বিলাক খুব পৰিষ্কাৰ পৰিছন্নতা কৰি ৰাখে আৰু আহ তাত আইন কানুন বিলাক খুবেই ভাল আৰু আহ তাৰ পৰিৱেশ বিলাক ভাল তাৰ মানুহ বিলাকে ভাল আচৰণ ব্যৱহাৰ কৰে আহ তাৰ লগতে তাত আহ যিখিনি প্ৰয়োজনীয় খোৱা বস্তুৱেই হওক বা আ যিখিনি আমাক প্ৰয়োজনীয় বস্তু ভ্ৰমণৰ ক্ষেত্ৰত সেই গোটেইখিনি আমি তাত আ লাভ কৰিবলৈ সই ক্ষম হও হয় এইখিনি মই পাইছিলো ভ ভূটান ভ্ৰমণ কৰোতে হয় হয় হয় উ হয় ধন্যবাদ আপুনি আপোনাৰ বহুমূলীয়া সময়খিনি মোক অ দিয়াৰ বাবে অ, বহুত, বহুত ধন্যবাদ। পিছলৈকেও আপোনাৰ পৰা মই বহুতো কথা জানিব, অ, জানিব পাৰিম বুলি আশা কৰিলো, হয়। ধন্যবাদ। হয়- হয়- হয়।